অ, বাকী কি কৰিছা পিছে।
আছো এনে তুমি?
অ, মই আছোঁ ৰ'বা বহি ভাবিলোঁ এবাৰ মই অ, খবৰ লগ কি কৰিছা বুলি আৰু এটা কথা আছিলে মানে।
অ, কোৱাচোন।
অ, ফ্ৰী আছা ন।
আছো আছো আছো আছো আছো।
অ, ঠিক আছে দিয়া অ মই ভাবিলো মানে অ, কি কয় এটাত এটাত অ, বিষয় লৈ কেনে আলোচনা কৰোঁ বিষয়ৰ ওপৰত যদি ব্যস্ত নাই।
নাই নাই ব্যস্ত নাই কোৱা।
অ, মই ভাবিলোঁ যে। অ, কি কয় তোমাৰ এ মোবাইল ফোনৰ ব্যৱহাৰ মানে বৰ্তমান হে। বৰ্তমান যুগত আৰু মানে লৰা-ছোৱালীৰ ওপৰত। ইয়াৰ প্ৰভাৱ মানে কেনেকুৱা ধৰণৰ তাৰ বিষয়ে ভাবিলে অলপমান আলোচনা কৰোঁ তোমাৰ লগত।
উম, ঠিকে ভাবিছা।
অ, মানে কি হ'ল আহ। মই অ, তোমাৰ আমাৰ ওচৰত। ত, আৰু মই দেখিছিলোঁ সিদিনাখনে মানে জন্মদিন আছিলে। জন্মদিনত গৈছিলো যাওঁতে মই মানে অলপ নটিচ কৰিছিলো। চাইছিলো পৰ্যবেক্ষন কৰিছিলো মানে চকুত লাগিছিলে, আহ যে। ইমান ধুনীয়া ইমান ধুনীয়া এটা দিন বিশেষ দিন সেই বিশেষ দিনতো মানে। আহ মানে সমনীয়াৰ লগত বা যিখিনিয়ে মানে বাৰ জন্ম দিনত। মাতিছিলে তেওঁলোকক তেওঁলোকৰ লগত সময় কটাবলৈ এৰি মানে। ফোনত ব্যস্ত হৈছিলে এই ল'ৰা ছোৱালীয়ে।
হয়, এতিয়া আৰু।
মানে, মানে বেয়া লাগিছিলে যে। এ, কি কয় মানে এনেকুৱা এনেকুৱা কেনেকৈ হৈ গ'ল মানে। মানে ইমান মোবাইলৰ লগত মানে, সে হৈ গ'ল নে জড়িত হৈ গ'ল। মোবাইলৰ প্ৰতি মানে তোমাৰ অ, আসক্ত হৈ গৈছে মানে। ৰাপ বুলি কৈ যে।
উম, হয়।
সেইটোয়ে আৰু মানে তাকে ভাবিছো মানে যে কি কয় সিহঁত। তক, এবাৰ জনাও নেকি যে কি কয় এবাৰ বুজাওঁ নেকি। কি, ইমান চোৱাটো ভাল নহয় বিশেষকৈ এনেক। ককা এটা দিনত মানে বেয়া লাগিছে আৰু। কি কোৱা তুমি পিছো এই বিষয়ে?
ঠিকেই হৈছে কাৰণ। মোবাইল ফোনৰতো এতিয়াতো ক'ব লাগিলেতো। ভালো যিমান মানে যিমান উপকাৰিতা অপকাৰিতাতো বহুতেই খিনি আছে। কাৰ এনে মানে কিবা এটা মানে যিকোনো এটা মানে কামত। মানে ব্যস্ততাৰ ওপৰত মানে। অ ইমান বস্ততা থাকিব নালাগে আৰু যে মোবাইল ফোনটো এনি টাইম মানে। শ চব টাইমতে মানে মোবাইল ফোন টো লগত ৰাখিব নালাগে।
হয়, হয়। মানে এতিয়া আৰু আগৰ সেই দিনবোৰ নাই মানে মই সেইদিনাখনে অলপ। অনুভৱ কৰিলে মানে বহি কিনে যিহেতুকে মোক। আহ নিমন্ত্ৰণ দিছিলে তেওঁলোকৰ জন্মদিনত। আমাৰ ওচৰৰ ওচৰ চুবুৰীয়াৰ ঘৰত আৰু।
যে তোমাৰ মানে কি হল। মানে জন্মদিনতো জন্মদিন হিচাপোটো। এটা ব বহুত মানে ভাল লগা বিশেষ দিন ন সেই দিনটোতে যদি। মানে সকলোকে টাইম নিদি কিনে সময় নিদিকনে মানে যিহেতুকে নিমন্ত্ৰ। কৰিছে তেওঁলোককে যদি সময় নিদি মোবাইলৰ লগত যদি লাগি থকা যায়। মানে কেনেকুৱা ধৰণৰ কথা হয় নে।
অ কাৰণ যদি। মানুহবোৰ মাতি কিনে যদি মানে জন্মদিনত। মানুহৰ নিমন্ত্ৰণ আনি দিয়ে কেনে যদি মানুহজন মানে যদি সেই। গৃহস্থ হৈ যদি মানে মোবাইলটো মোবাইলটোতে যদি বিজি মানে ব্যস্ত হৈ থাকে ত। মানুহ মানুহ য ভালো নাপায় যিমান খিনি হলেও।
তাকেইো মানে এয়া আচলতে দায়িত্ব আকাৰ হব লাগিছিলে। যে তেওঁলোকক কোৱাাতটো মানে তেওঁলোকৰ অভিভাৱকে নে মই কি ভাবা তুমি?
কিন্তু অভিভাৱকে কাৰণ নিজৰ। ল'ৰা ছোৱালীক ধৰা সমান মানে শিকাব লাগিছিল যে মই ফোনৰ ইমান। বেছিকে নিজৰ লগত ৰাখিব নালাগে
হয় সয়াই আৰু মানে মই ভাবিছিলো এবাৰ জনাই এবাৰ ক অলপ বুজাই দিওঁ মানে কিন্তু মই ভাবিলো মাক দেউতাকে যদি কোৱা নাই মই আৰু কিয় কওঁ মানে মোক কি ভাবিব মইতো আলহী হয় ওচৰৰ
সেইটো আৰু পিছত মানে এ বেলেগে ক'লে আৰু ক'ব কি তুমি বহুত জানা আৰু তু ম মাতছে বেছি বেছি জানিব নালাগে সেনে সেনেকাও ক'ব
হয় তাতে মানে দেখিছোঁ অকল সিদিনা বুলি নহয় আৰু প্ৰায়ভাগে মানে দেখিয়ে থাকোঁ যে এ আজিকালি কি হৈছে তোমাৰ মানে ল'ৰা ছোৱালী মানে মুখৰ আগত তুমাৰ যে ডাইনিঙত বহি কিনে তোমাৰ টেবুলৰ আগত ভাত সাজ থৈ কিনে বা যিকোনো এটা খোৱা বস্তু থৈ কেনে মানে মোবাইলতটো নিদিলে বা মোবাইলতটো নেদেখালে দেখোন নচায়ে মানে না খায় মানে আ তো মানে সেইয় হৈ গৈছে মানে এডিকশন হৈ গৈছে মানে নিচা জাতীয় টাইপৰ হৈ গৈছে
উম ঠিকে কৈছা কাৰণ এতিয়াতো মানে সৰুৰ পৰাই এই ল'ৰা ছোৱালী অভিভাৱকে মোবাইল দি কিনে মানে বহুত বহুত মানে আৰু কি আৰু মানে বেয়া কাম বহুত এনেে বেয়া পিনে যাই আছে বহুত নষ্ট হৈ যাই আছে এতিয়া মানে
যিহেতুকে তেওঁলোক হয় যিহেতুকে তেওঁলোক আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে মানে ভৱিষ্যত প্ৰজন্ম ন তেওঁলোক আমাৰ যিমান কি যি নহওক মানে এনেকুৱা এইটো কোৱা নাই যে মোবাইল চাব নালাগে। মোবাইল ব্যৱহাৰ কৰিব নালাগে। মোবাইল আৰু বহুতো মানে সেই আছে আছে আৰু মানে উপকাৰিতা আছে মানে, যে বহুত কামত ব্যৱহাৰ কৰিব পাৰি বহুত মানে। ভাল আৰু মানে। কামৰ বস্তু হয়তটো। কিন্তু মানে অলপমান নিজৰো এটা থাকিব লাগিব ন। মানে যে কি তাতে আৰু সৰু ল'ৰা ছোৱালী হয়। এতিয়াৰ পৰাই যদি এনেকুৱাকে মানে সেই কৰা হয়। একো নোকোৱা যায় যে। মোবাইল ব্যৱহাৰ ইমান। কৰিব নালাগে বা এতিয়া, এতিয়া আমাৰ সৰুতে চালে চকুৰ চকুৰ মানে কি কয় বেয়া হ'ব পাৰে মানে সেনেকুৱা ধৰণৰ।
সেইটোও বেয়া হৈ যায়।
হয়, সেইটোয়ে তাৰপিছত আৰু তোমাৰ হেইয়ে আৰু বহুত টাইম আছে। এতিয়া পঢ়িব লাগে বা হেই কৰিব লাগে। কিন্তু, মোবাইল ফোনে মানে মানে হে কৰিব নালাগে আৰু। বাকী তোমাৰ এনেকুৱা কিবা দেখিছিলা নেকি তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা যে। তুমি কেতিয়াবা এনেকুৱা মানে পৰ্যবেক্ষণ কৰিছিলা, ওচৰত দেখা পাইছিলা। আজিৰ বৰ্তমান ল'ৰা ছোৱালীক।
প্ৰায়ে দেখা পাওঁ মানে আগৰ দিনততো পঢ়াতো মোবাইল নাছিলে বাহিৰত খেলা ধূলা হৈছিল এতিয়া এতিয়া আৰু মানে খেলা ধূলা কৰিছিল, কিমান ল'ৰা ছোৱালী বিলাক। এতিয়া দিনততো ঘৰতে সোমাই কিনে কোনো মানে মা দেউতাই ওলাই যাব নিদিয়ে, অভিভাৱকে। যে মোৰ ল'ৰাটো বেয়া হ'ব বা মোৰ ছোৱালী বেয়া হব এইকাৰণে নিদিয়ে তো ঘৰৰত থাকি কেনে লাহে লাহে মোবাইলটোৱে চাই থাকক তো। বহুত খিনি মানে অভিভাৱকো বহুত মানে অ' ল'ৰা ছোৱালী বিলাক মোবাইলটো চোবতেও। ন আগ্ৰহ কৰি দিলছে আৰু
মানে আজিকালি দেখা পোৱা নে তুমি।
তোৰ মানে আতৰাই আনিছে।
তুমি অ' কি বা দেখিছানে এডমাৰৰ খেলপথাৰবোৰত যে। খেলপথাৰবোৰত তুমি ল'ৰা ছোৱালী এতিয়া দে -দেখিছানে নে কম সংখ্যক দেখিছা মানে আগত খিলানাত কেতিয়াবা ব
এতিয়া, এতিয়াতো এতিয়া নাইে এতিয়া, ক'ব লাগিলে। আহ, মানে আগতে এনে দেখা পাইছো কিন্তু এতিয়া। খেলপথাৰ তুলনাতছে মোবাইলৰ গেমকে বেছিকে প্ৰাধান্য দিয়ে।
তাকেতো হয়, হয়। আৰু কি মানে তোমাৰ মানে এইটো এটা নিচা জাতীয় বস্তু হৈ গৈছে মানে। মাদক দ্ৰব্যত কিয় মান এইটো তাৰ মানে বিষাক্তজনক হৈ পৰিছে বৰ্তমান পৰিস্থিতিত।
হয় কাৰণ আমিতো নিজেটো মোবাইলটো নহলে নিজে এৰিব নোৱাৰো আৰু চলিতো আৰু লাগি লাগিয়ে লাগে জীমান
অহ' বুজিছো বাৰু যে বৰ্তমান অবিচ্ছেদ্য অংগ হৈ পৰিছে মোবাইল ফোনটো যিহেতুকে এইটো সেয়াই আৰু তোমাৰ দৰকাৰী বস্তু কিন্তু তথাপিও আৰু সেইখিনি চাব লাগে আৰু ন কাৰণ অহ মানে মোৰ মতে কি জানা মই কবলৈ বিচাৰিছো যে মানে এইটো প্ৰথম মানে তোমাৰ প্ৰথম ঘৰখনৰ পৰা আহিব ন এইটো শিক্ষা শিক্ষাটো দিয়াটো অভিভাৱকৰ মানে অভিভাৱক তাৰ পিছত সি স্কুলত গ'লে বিদ্যালয়ত মহাবিদ্যালয়ত গলে সেইবোৰতো হব'ই বাৰো তেতিয়া নিজে নিজে ডাঙৰ হ'ব ন তেতিয়া বেলেগ কথা আৰু যে সেইটো মানে মই মই দেখা মানে প্ৰায়ভাগ যিহেতুকে তোমাৰ অ', খোজ কঢ়িব যোৱা যায় ন, ৰাতিপুৱাই হওঁক বা তোমাৰ গধূলিয়েই হওঁক। তেতিয়া ফি অ', মানে দেখা পাই থাকোঁ মানে তোমাৰ খেলপথাৰবোৰত যে, আগৰ তুলনাত আজিকালি নাই আৰু খেল। আৰু জানা আনকি গাঁৱতো তোমাৰ কমি গৈছে।
তাত তো এতিয়া মানে আছে কিন্তু ক'বাত, ক'বাত কিছুমান ঠাইত আছে, কিন্তু আজিকালি ইমান এনেকুৱা দেখা অ', মানে বিয়া খাব নাযায় প্ৰায়।
হয় মানে মানে বেলেগে ধৰণৰ মানে বৰ্তমান পৰিস্থিতি হৈ পৰিছে।
এতিয়া কোনো মানে খেলা ধূলাটো নকৰে, কিছুমানে যদিও কৰে আহে কিছুমানে, কিন্তু বহুত সংখ্যকে অ', দেখাই পোৱা নাযায় এতিয়া। অ', মোবাইলটোৰ লগতে বা সেই টাইমত মোবাইলটো ভালো এক প্ৰকাৰৰ বহুত খিনিও ভাল কৰে যিমান যি হওঁক। এক প্ৰকাৰ বেয়াও কৰে, মোবাইল ফোন
ভৌতিক বস্তুৰে মানে দুটা প্ৰকাৰটো থাকিবই ন, উপকাৰী আৰু অপকাৰী। তো আমাৰ হাতত থাকিব আৰু আমি কিদৰে ব্যৱহাৰ কৰোঁ তাত মানে। ভালকৈ ব্যৱহাৰ কৰিব পাৰিলেতো বহুত ভাল কথা আৰু যদি অ' মানে এইটো নিজৰ বিবেক বিবেচনাৰ লগত আৰু ওপৰত আৰু কেনেকে তুমি ব্যৱহাৰ কৰিব পাৰা সঠিক ভাৱে।
উম, আৰু মোবাইলটো।
ভাল, ভালখিনিতো বহুতখিনিয়ে উপকাৰিতাতো আছে আৰু তাৰ ক্ষেত্ৰত অপকাৰিতাও বহুতখিনি আছে।
আৰু উপকাৰিতা তুমি কি ক'ব বিচাৰিবা? কি, কি উপকাৰিতা?
উপকাৰিতাতো মানে আমি এইবোৰ মানে ধৰা যেতিয়া মোবাইল ফোনটো আমাৰ খুব বেছি দৰকাৰ হৈছিল, কভি'ডৰ সময়ত যেতিয়া আমাৰ ধৰা শিক্ষক মানে উম যেতিয়া কলেজ দিব মানে স্কুলৰ হওঁক কলেজৰ হওঁক তেতিয়া কাৰণে অনলাইন ক্লাছৰ কাৰণে বহুতখিনি সুবিধা কৰিছিল মোবাইল ফোনটোৱে।
হয়।
তেতিয়া টাইমত যদি মোবাইল ফোনটো নহ'লে আকৌ মানে বহুতখিনি আমাৰ মানে পিছ পৰি গল আৰু বহুতখিনি।
অ', অ', ঠিকে কৈছা আৰু এতিয়াতো আৰু ক'বই নালাগে, আজিকালিতো ঘৰত বহিয়ে চব বস্তু মানে অৰ্ডাৰ দিব পাৰে এনেকুৱা বহুত কিবা কিবি সুবিধা কৰি দিছে আৰু
উম।
তোমাৰ হয়, বেংকতো যাব নালাগে, আজিকালি চা কিমান সুবিধা।
কম্পিউটাৰটো বুহুতখিনি আ, আ আজিকালি চ'ব মোবাইলেট ইমেইল কৰে। কিবা কৰে বহুত খিনিয়ে মোবাইলতে আজিকালিও দেখা যায়। কিবা এটা মানে ঠাই বিচাৰিব লাগে মোবাইল ফোন।
ঘৰত বহিয়ে চবখিনি সুবিধা পাই পাব পাৰে। যদি ইণ্টাৰনেট মানে হে কৰি লোৱা সঠিকভাৱে লগাই লোৱা
উম।
উম, তাৰো উপকাৰ উপপকাৰ উপ অপকাৰৰ অ অপকাৰৰ তুলনাত উপকাৰ বহুত বেছি আছে বাৰু কব গ'লে এতিয়া যদি আমি কো শেষে নহ'ব আজি চাগে বৰ্তমান। আৰু তাৰে ভিতৰত মই তোমাৰ মানে মোৰ ভাল লগা আৰু কেইটামান উপকাৰিতা বিষয়ে বিষয়ে ক'ব বিচাৰো বা অপকাৰৰ বিষয়ে প্ৰথমে মই তোমাক অপকাৰৰ বিষয়ে কৈ দিওঁ দুটামান। আহ সেইয়ে আৰু তোমাৰ চকুৰ বাবে ইমান ভাল নহয়।
হাওফাৰ ক্ষেত্ৰতো বিৰা হেই কৰে।
হয় মানে, আমাক মানে বহুত এলেহুৱা কৰি পেলাইছে মানে আৰু মানে। হয়, তাৰ ফলত মানে আমাৰ। শৰীৰেও মানে হে কৰিব নোৱাৰা হৈ গৈছে মানে, উম, কি কয় মানে কষ্ট কৰিব নিবিচাৰে আৰু
উম, ঠিকে কৈছা।
এইটোৱে আৰু, দিয়া বাৰু। ভাল লাগিলে এই বিষয়ত কথা পাতি আৰু পিছলে কথা পাতি বেলেগ এটা বিষয় লৈ কিনে, ঠিক আছে দিয়া।